হেল্ল' অ এতিয়া আমাৰ টপিকটো হল আমাৰ ফেছতিভেলৰ ওপৰত আমাৰ অসমৰ এই বিলাক আচল উৎস মেইন মেইন
অ
মোক অলপ কোৱাচোন আমাৰ আমাৰ আমাৰ এইফালৰ যিবিলাক উৎসৱ আছে মানে কাৰণ চা অসমত আমাৰ কি হয় আমাৰ বিভিন্ন ধৰণৰ আমাৰ জনজাতি আছে অসমীয়া বেংগলী নেপালী বড়ো মুছলমানো আছে সকলোৱে মিলি কেনে সকলোৰে বেলেগ বেলেগ উৎসৱ পাৰন থাকে আমাৰ ইয়াতে। আৰু চবে মান মিলি কেনে। কৰে এজনে আনজনৰ উৎসৱ চেলিব্ৰেট কৰে তেনেকৈ বিহু বিহু বুলি। কোনো মানে জাতি বা ধৰ্ম নাই চবে মিলি কেনে চেলিব্ৰেট কৰে তেনেকুৱা দুৰ্গা পূজা। চবে একে মিলি কেনে পালন কৰে তেওঁনে অল কোৱাচোন। তোমাৰ ফালৰ পৰা তোমাৰ মানে দৃষ্টিকোণ ফ্ৰাস্ট একটিভত।
হেৰি। মোৰ ন আৰু বেছি ভাল লাগা হ'ল ধৰা বিহু।
আৰু
তাৰ পিছত দুৰ্গা পূজা।
অ।
এতিয়া কালী পূজা তাৰপিছত এই ছট পূজা।
কি কৈছা চৰত পূজা।
নাই এই ছট পূজা যে বিহাৰী মানুহ বিলাকে যে। অ মানে সেইকেইটা মানে।
গাওঁ ব্যৱহাৰ আমাৰ ছতপূজা এই বিলাক।
আমিতো একচেল আমি পালন নকৰো বাৰু।
ত ল চাবতো যোৱা চাগে চাবলৈ।
যাউ আৰু লগৰো আছে বহুত। সিহটৰ কৰে তাৰপিছত। ধৰা নিয়ম নীতি বহুত মানিব লাগে আৰু ধৰা সেইকেইদিন।
মানিব লাগে।
অ তেওঁলোকৰ।
মই শুনিছিল কিবা নোখোৱা কৰিব লাগে তাতে। এসপ্তাহ মান নেকি তোমোকৰ ফল -মূল এইবিলাকে এইবিলাকে বো খাব লাগে।
অ মানে ধৰা অন্ন বা হেৰি বস্তু নহয় আৰু দানা বস্তু।
হয় হয় দানা দানা।
অ এনেকুৱা নহয় ধৰা ৰুটি খাব পাৰে বাৰু।
ৰুটি খাব পাৰে।
হ।
মই মানে মই শুনিছিলো হেই দেই।
অ। আৰু তুমি হেৰি ছট্ পূজাৰ এই মেইন পিঠাটো এইটো খাইছা না।
অ
সেইটো সেইটো আকৌ মোৰ ফেভৰেইট এনেকুৱা।
তে ড্ৰাই ফ্ৰইট দি।
অ ঠেকুৱা ঠেকুৱা।
হয় হয় তাতে কিন্তু ড্ৰাই ফ্ৰুইটছ বিলাক যে দি কিনে বনাই সেইটো মোৰ বেছি ভাল লাগে।
অ তাৰপিছত হেৰি। সিহঁতে আকৌ সেইটো মানে পূজা ফাসততে পূজা কৰি লয় তাৰপিছত। হেৰি কৰে আৰু।
হয়।
মানে ভগাই দিয়ে চবকে পূজাৰ প্ৰসাদে।
সেইবিলাকে আৰু আৰু কিবা মানে তোমালোক কেনেকৈ মানে চেলিব্ৰেট কৰা সেই সেইটো। লাইক ম চেলিব্ৰেইট মানে তোমালোকে তো চাগে যোৱা চাবলৈ চাবলৈ গৈ মানে কেনেকৈ কি দেখা। হয়, তাৰমানে, কেনেকুৱা কি হয়, তোমালোকৰ ভাল লাগে বা কেনেকুৱা কি কৰে পূজা- চূজা। সেইবিলাক অলপ
তাতে মানে, ধৰক, চব নদীৰ ঘাটত ঘাট যোনটো
অ', অ' তাতে এটা চাং বান্ধি লৈ তোমাৰ হেৰি সূৰ্য্যদেৱ যোনটো সূৰ্যদেৱতা
গোটেই গাঁৱত এতিয়া তোমালোকৰ
ওচৰতে, বেছি দূৰ নহয়।
হয়।
উম, তাতে হেৰি মানে, ৰাতিটো ধৰি চব মানুহ আহি লৈ একগোট হয়।
হয়, ৰাতি মানে মাজ, মাজনিশাতে
মাজনিশাতে মানে সিহঁত ঘৰৰ পৰা ওলাই। কাৰণ, সেই তাতে খোজকাঢ়ি আহিব লাগে।
যোনে, যোনে মানে পালে, বা মন্নত থাকে না বহুতৰ হেল্ল'। হেল্ল'।